অ'।
হেল্ল'
মই শুনি আছোঁ, শুনিছা? অ', ভাল খবৰ?
অ প্ৰথম মাতটো আহা নাছিল যে
অ'-অ'।
ভাল, ভাল।
আহ মোৰ ভালেই দিয়া।
কি কৰি আছা এতিয়া,
মই এ আছো আছোঁ এনে
আহ নাই খোৱা নাই খোৱা মই মানে ফালে আহিছিলো আজি
অ এই গৰমত ফুৰিব গৈছা
ফুৰিব মানে নহয় কিবা কাম এটাও আছিলে বেংকত
অ অ অ অ'
অ' বেংকৰ কাম এটা আছিলে তাৰ পিছত আহি পেলাই আকৌ সেই দোকান এখনলৈও আহিলো কিবা। কিমান নিব লগা আছিলে। তোমাৰ কলেজ, - নাই ন', আজি।
কলেজ আছিলে নগ'লোহে গৰম কাৰণে।
বহুত গৰম পৰিছে ন', -
উম',
পৰিছে হয়। তাকে, তাৰপিছত মাহঁতৰ ভাল?
মাহঁতৰ ভালেই দিয়া। ৰ'বাচোন এতিয়া হেৰি কি, বুলি কয় ', এ', ঘৰত মানে মোকো কৈ আছে এ', দি, আৰ, ই', - কিবা আহিলে খবৰ খবৰ - চবৰ কৰিবি দিবি।
অ ', দিব লাগে আকৌৱে ন', তোমাৰতো আৰু', - -আৰু এবছৰ, কৈছে ন', তোমাৰ। অ', তাৰপিছত দিব পাৰিবা এনে। থাকিব নালাগে ঘৰত, কেলে এনে থকাতকৈ বাকী কিবা -কিবি উম',
থকা হ'ব ফাইনেলটো।
অহ', -অহ, পৰীক্ষা -চৰীক্ষা। শিক্ষা দি থকা আজিকালিতো ভালেই কৰিছে চৰকাৰে ন', মেৰিটৰ ওপৰত দিছে। সেইটো কিন্তু বহুত ভাল। কাম কৰিছে।
তাকে।
এ', ভাত -খালা জানো নাই?
উম্ ভাত মই সোনকালে খালো।
অহ ', - অহ ',
মই, গৰমতটো বেছি কাৰণে মানে পিছত খাবলৈ মন নাযায়গে, যে', অকন, সোনকালে খাই দিওঁ মানে।
গৰমত বেছি হেই ঠাণ্ডাত, পানীয় জাতীয় বস্তুবিলাক চৰ্বত -তৰ্বত এইবিলাকহে খাবলৈ মন গৈ থাকে ন ', ভাত- -চাত খাবলৈ মন নাযায়। খাব লাগে নেমু চৰবত খুব খাব লাগে।
নেমু চৰবত খালো। উম',
খাব লাগে গৰমত।
এ ', আজি খাদ্য -একদম থলুৱা।
উম', -
বেহুৱা খাইছো পিতিকা খাইছো।
অ অহু ভালে কৰিছা ভালে কৰিছা
তাৰপিছত তেনেকেই খাইছো আজি
আৰু বেছি মাছ মাংস খোৱাতকৈ উম এনেকুৱা নিৰামিষত উম নাই নাই বেছি গৰমত এনেকে খুৱাই ভালো দেহাটো ভালে থাকে ন উম
কি এতিয়াই বোলো এনেকুৱা তাকেই এতিয়া ইমান হৈছে আৰু গৰম চৰম পিছলৈ কি হ'ব গ ন
নাই হেৰি যে এইটো মানে প্ৰতি বছৰে ধৰা যিটো আমাৰ গোলকীয় তাপৰ মানতটো বহুত বাঢ়িছে ন
বাঢ়িছে
উম তাৰমানে নহয় এইটো গছ চছটো কাটা হয় কথা হৈছে মানে কি এইটো এটা অ কিছুমান কাৰণত তো কাটিব লগা হৈছে দুখী লাভ নাই ন কাকো এ ধৰা এতিয়া ৰাস্তা ঘাট এইবিলাক ভাল কৰিছে ফ ৰলেন বনাইছে কিবা বনাইছে বা তেনেকুৱা হেৰি বিলাক বনাইছে ইণ্ডাষ্ট্ৰী বিলাক হৈছে ন
উম নহ ইণ্ডাষ্ট্ৰী বিলাক হলেও মানে ইণ্ডাষ্ট্ বিলাক আপোনাৰ তোমাৰ হেৰি হে এ হ'লেওতো হৈ উঠাগে নাই এতিয়ালৈকে
অ নহয় নহয় বনাই আছে ন নহয় নহয় বনাই আছে গছ চছ বিলাক কাটিব লগা হৈছে মানে বিনা কাৰণত বাৰু কটা হোৱা নাই ন উ মানে কিবা এটা উদ্দেশ্য লৈ ক
নহয় ইমান গৰমটোৰ কাৰণেহেত এতিয়া মানুহৰ ইমান
সেইটোয়ে তাৰ বিপৰীতে কিন্তু হেৰি কৰিব লাগে গম পোৱা তাৰ বিপৰতে আচলতে চবে নিজা ঘৰ ঘৰে ঘৰে হওঁক বা য'ত অলপ সুবিধাজনক ভাৱে তাতে মানে পুলি গছৰ পুলি
অ লগাব লাগে
স সকলো সচেতন হব লাগে গম পাইছানে নহলে আমাৰ মানৱ জাতিৰ কাৰণেই দিগদাৰ হ'বগৈ কিন্তু
তাকে এনেকে হলেগে দেখোন এনেকে হলেকে দেখোন অলপ দিনৰ পিছত চিলিণ্ডাৰ কিনিব লাগিব অক্সিজেনৰ কাৰণে মানুহে
অ হু। হু
গছবোৰ নহয় কিছু কিছু এতিয়া এই হেৰিত যে, মানুহজনে নিজেই অৰণ্য মানৱ যাদৱ পায়েং, নিজে নিজে ইমান গছ ধৰিছে ন।
তেনেকোৱা যদি সকলো হ'ল হয় ন, জুই লগাই দিলে, জুই লগাই দিলে
তাকে ন, সেই তেনেকে হ'লে এতিয়া যদি এইটো তাপ হয়
বহুত বেছি হ'ব, এইটো কি মাহ, এইটোতো মে' ন মে' আজি ত্ৰিশ তাৰিখ জুন জুলাই আগষ্ট তিনিমাহ আছে
এই
উম। সেইট গছ-চছ কমি গৈ সেই এটা কথা আৰু চব।
এই গা অকল-অকল ৰাস্তা ৰাস্তা পদূলি বুলিয়ে নহয় গাঁৱতো মানুহে ঘৰ দুৱা বনোৱা।
অ' তাতে গছ কটা গৈছে ধৰা বিল্ডিং এটা বনাইছে বাঢ়ি গৈছে জনসংখ্যা বাঢ়িছে ন। উম, আগত যদি এটুকুৰ মাটিত এটা ঘৰ আছিলে হয়
এতিয়া সেই টোকুমাৰ এতিয়া চাৰিটা চাৰিটা কাৰোবাৰ যদি চাৰিটা চাৰিটা অ',
তাতে য'ত মুকলি আছিলে গছ-ছছ। আছিলে সেয়া কাটি সেইখিনিতো ভাগ কৰি লৈছে বনাবৰ কাৰণে এইটো মানে পৰিস্থিতিয়ে কৰিছে কিন্তু তাৰ বিকল্প এতিয়া আ আচলতে ভঙিব গ'ল আৰু। তাকে মই কেতিয়াবা ভাবো জানা এইবিলাক কথা সচাকে পৰিৱেশতটো আমি ধুনীয়াকৈ ৰাখিব লাগে সেইটো এটা। কথা বা আৰু এতিয়া যিবিলাক বাচ্ছা জন্ম হৈছে তাহাঁতৰ কাৰণেতো আৰু বিপদজনক হব নহলে নহয় ন সেইটোৱে।
আৰু আমি যে এতিয়া মানে কি হ'ল আগত তেও যদি আগতেও মানে কি হ'ল হেৰি আছিলে ন ইমান ফেন চেনৰ ইমান প্ৰয়োজন নাছিল। ছিলে। মনে বিচনী লৈ কাম কৰিছিলে ন, এতিয়া মানুহে সেই এৰি দিলে।
অ, সেইবোৰো এৰি দিলে।
এতিয়া ফেনখন নহলে চাব কপা কাৰণত যেবা কাৰেণ্টটো গুচি গল,
উম।
একদম গৰমত মানুহ একদম ঘামি কৰি অৱস্থা হৈ।
থাকিবই নোৱাৰি। ন,
উম আগতে তাপোৰ কম আছিলে ন
হথাৎ কম আছিলে প্ৰতি বছৰে তুমি লক্ষ্য কৰিছা নাই মই কিন্তু হেৰি কৰি থাকো এইবিলাক। মানে লক্ষ্য কৰো দেই মানে প্ৰতি প্ৰতিৰে বছ যোৱা বছৰ এইবাৰ অলপ বেছি হৈ যায় ঠিক তেনেকে যোৱা বছৰ আগৰ বছৰত কে? যোৱা বছৰ অলপ বেলেগ মানে বেছি হৈছে গৰম। তুমি চাবাচোন বাৰু অ, অ', এইবাৰ, এইবাৰ বাঢ়িব ন আগষ্ট ওলাই আহিচো
আৰু বাৰিভ কম উম।
কি কৰিবা মানে? টকে,
প্ৰতিতটো যোৱা বছৰ তাৰ আগৰ বছৰ কিন্তু, উম। আগৰ বছৰ ফরটি টু হোৱা নাছিলে।
নাছিল নাছিল। নাছিলে।
তাকে,
উম
ভালনে?
মা হতৰ ভালেই এই গৰমতে চবৰে অৱস্থা কহিল।
হৈয়েই উম। তেখেতৰ হেৰি গাটো মানে এই কিবা মাজতে কিবা হেৰি বুলি শুনিছ
অ নাই এতিয়া ভাল এতিয়াই ভাল বৰ্তমান।
হয় দিয়া অলপ সাৱধানে থাকিবলৈ দিবা উম অ খোজ কঢ়া খোজ কঢ়াটো কি যে উ কি জানা, ই কাঢ়িব লাগে অকল চুগাৰ থকা বুলিয়ে বা কিবা বুলিয়ে নহয় বেমাৰ থাকিলে হে যে খোজ কাঢ়িব লাগিব সৈটো নহয় খোজ টো কাঢ়িব লাগে কিন্তু।
কঢ়িব লাগে উম।
সেইটো এটা আজিকালি পৰিশ্ৰম কমি গৈছে সেইকাৰণে খোজটো কাঢ়িলে ধৰা সেই এটা এটা হেৰি হয় ন অ শাৰীৰিক এটা অ উ শাৰীৰিক এটা হেৰি হয় মানে কৰ্মতে পৰে আৰু ন তেনে
কওঁ ৰাতিপুৱা ৰাতিপুৱা বেছি নহলেও আপু অলপ সময় খোজ কাঢ়িব দহ মিনিটকে কাঢ়ক অ।
ৰাতিপুৱটো সময় নয় হয় আকৌ মই সন্ধ্যা সময়ত অলপ কঢ়ো কঢ়োঁৱে মানে
চুগাৰ আজিকালি চুগাৰৰ বেমাৰতে বৰ দিগদাৰ ন
অ বহুতৰে হৈছে আমাৰ ঘৰতে আছে দেউ
অ খোৱা বোৱাতটো ইমান সাৱধানে থাকিব লাগে আমি এতিয়া খাও মায়ে এতিয়া খাব নোৱাৰে বেয়া লাগে এ
বেয়া লাগে বেয়া লাগে।
উম
এ আজিকালি খাদ্য বস্তু বস্তুবিলাকতো হেৰি হৈছে যে অলপ মানে অ কেমিকেল জাতীয় এনেকুৱা মাৰে ন মেডিচিন চিন্মাৰে। তেনেকুৱা। উম কি কৰিবা আৰু।
এতিয়া ডেইলি মেডিচিন খাই থাকিব লাগে। মেডিচিনটো খাই থাকিল খুব টোপনি আহে।
অ টোপনি আহে ন উম উম উম অ কিছুমানৰ অ মেডিচিনৰ হেৰি থাকে। কিছুমান ঔষধতো হেৰি থাকে এলোপেথিক ঔষধত মানে এলকহল থাকে যে। উম সেইটো কাৰণে। যেনেকে কফ চিৰাপটো কফ চিৰাপ খালে উ
মানে প্ৰেছাৰৰ-প্ৰেছাৰৰ টেবলেটে চুগাৰৰ তই যদি একেলগে হোৱাই দিলে শুবই লাগিব মানে
তাৰমানে গাটো বেয়া কৰে যে, দুৰ্বল কৰি দিয়ে ন? দুৰ্বল হৈ যায়। এইবিলাক পাৱাৰফুল ন? এটা ইনচুলিন তৈয়াৰ কৰে, উম সেইটো এটা। আৰু প্ৰেচাৰ টো, ব্লাড চাৰ্কুলেশচন টো মানে মেডিচিনৰ জৰিয়তে যেতিয়া কমাব, গতিকে, তাৰে এটাতো এটা কি ক'ম মই এটা দিশতটো কিবা এটা হেৰি থাকিবই বেয়া প্ৰভাৱ এটা। বেয়া প্ৰভাৱ এটা থাকিব। হয়নে নহয় বাৰু? কোনোবা এটা দিশতো থাকিবই, কিবা এটা ভাল কিবা এটা থাকিব, বেয়া প্ৰভাৱ পৰিব, হেটুৱে।
মানে এতিয়া হেই আ মেডিচিন খাই তেনেকে, মেডিচিন খাব লাগিব বুলি ভাল ঔষধ বুলিও কয়।
অহ-অহ-অহ
আৰু হ'বও পাৰে খোচ ৰাতিপুৱা অকমান খোজ কাঢ়িবলৈ দিওঁ আকৌ সন্ধিয়াও অকণমান খাবলৈ কাঢ়িবলৈ দিওঁ।
পৰিশ্ৰম কৰিবলৈ দিবা, এইটো মানে পাৰা তৰ দেখাই পাৰা
অ আমাৰ আকৌ এই ওচৰ বমাৰ এজনি আছে। মেডিচিনো খাই থাকে কোনো মুখ চুখ একো নাবাছে। মানে খুচ-সুচ খুব কাঢ়ি থাকে। ণে মানে, বৰমা ঠিকে কেই আছেবা
উম-উম। হব বাৰু দিয়া-দিয়া ঠিকে আছে, ভালকে দিয়া আৰু একদাম ন।